হেল্ল'।
কিহৰ তোমাৰ।
অহঁ তুমি অহঁ ভাল ভাল তোমাৰ?
মোৰো ভালে, কি কৰি আছা তুমি?
বৰ্তমানতো ঘৰতে আছো, কিবা কিবি তোমাৰ আহ কিতাপ পঢ়ি আছো কৰা। আহ উপন্যাস পঢ়ি আছিলো এখন।
অঁ তুমি চাগে উপনাস পঢ়ি কিনে ভালেই পোৱা ন, মইতো বাৰু এনে খাই আছো আজি। একাদশ ন একাদশীৰ কাৰণে ফল ফূল খাই আছো।
হয় হয়, তুমি অ মানে তুমি বাহিৰা কিতাপ পঢ়ানে নাই?
মই ইমান বেছি নপঢ়ো কিন্তু হেৰি- বেংকিং চেংকিং সেইবোৰৰ কিতাপহে বেছিকে পঢ়া যায় বা - আৰু সেবোৰ ইণ্টাৰভিউ দিম ন মে-
হয় হয়, অঁ তুমি তুমি মানে চাকৰিৰ বাবে তুমি প্ৰস্তুতি লৈ আছা?
অহ, কাৰণ আমাৰতো বিকম শেষ, বিকম চাৰজাৰ কৰিছিলো মই। ফথইয়েৰটো মোৰ কৰাৰ ইচ্ছাও নাই। কাৰণ শিক্ষকসকলৰ বাবে ন, যোনে শিক্ষক হ'ব দেখা যাব তোমাৰ এম কমটো বা তোমাৰ বিয়টো এক বছৰিয়া হৈ যাব। ত সেইটো কাৰণে মই নকৰো আৰু ইচ্ছা নাই মই। তুমি কৰিবা নেকি বাৰু সেইবোৰ?
মই চ মই চাৰি নম্বৰ বছৰটো কৰিম। মই তোমাৰ আ মই তোমাৰ শিক্ষ শিক্ষকৰ মানে শিক্ষক হ'বৰ মন আছে আৰু। অ তুমি অ তুমি কিহৰ বাবে প্ৰস্তুতি চলাই আছা কি পৰীক্ষাৰ বাবে?
এই আৰ আৰ বি তোমাৰ আৰ বি এ গ্ৰেজ বি এইবোৰ এক পৰীক্ষা আছে ন, সেইবোৰ বাবে জ্বলাই আছো, সেইবোৰ কৰিম বুলি ভাবি আছো ৰবা মই। সেইকাৰণে মই কিছু ইউব কিছু মানুহ এজনেও কৈছে যে সেইবোৰ ভাল তোমাৰ মোটামুটি চালাৰি ভালেই দিয়ে, মোটামুটি তোমাৰ ডেৰ লাখ দুই লাখ পাৰ প্ৰতিমাহে দিয়ে।
হয়-হয়-হয়। তুমি প্ৰতিদিনে কিমামান কিমান ঘন্টামান পঢ়া?
এইটো তুমি এনেকুৱা ক'ব নোৱাৰা, কাৰণ মোৰ কেতিয়াবা দুইঘণ্টা হয়, কেতিয়াবা আৰু পাঁচ ঘণ্টা, কেতিয়াবা দহ ঘণ্টা ক'ব নোৱাৰা আৰু মোৰ মোৰ মন লৈ কথা জ্ঞান কিমান সময় পঢ়ো মই। কিন্তু মোৰ মুঠতে কথাটো হ'ল যে, মই কিমান হব নপৰিম মই যিখিনি বস্তু মই মই ভাবিছো যে এইখিনি শেষ কৰিব লাগিব, ত এইখিনি শেষ কৰিব লাগিব আৰু তেনেকুৱা।
অঁ হয়-হয়। তুমি এই পঢ়াৰ মাজত এই বিৰক্তি লাগিলে কি কৰা?
এ তোমাৰ ধৰা পঢ়াৰ মাজত বিৰক্তি লাগে তোমাৰ কেতিয়াবা ইউটিউব চাও৷ কেতিয়াবা গান শুনো, কেতিয়াবা তোমাৰ মোৰ যিখিনি ভাল লাগে ক্ৰিকেট খেলো৷ মোৰ মনটো উৎফুল্লিত কৰাৰ কাৰণে যিবোৰ বস্তু কৰিব লাগে আৰু তাতে আৰু মোৰ মটিভেশ্যনটো বাঢ়ি যায়। ত সেইবোৰ বস্তু কৰো আৰু মই। এতিয়া বাৰু মই হেৰি সি ফুটবলটো বিশেষকৈ এইবোৰ খেলা নাযায়, কিন্তু মই ক্ৰিকেটটো বিশেষকৈ খেলো। ফুটবল আগতে খেলিছিলো মই সৰু থাকোতে আৰু মুটামুটি ক্লাছ নাইন দিন মানলৈকে খেলিছিলো কিন্তু তাৰ পিছতো মোৰ কি হল লগ বিলাক মানে এজনে ইয়াত তা গ'ল এজন তাতে গ'ল মোৰ লগবিলাক বেছিচি'লঁ আৰু আমাৰ ঘৰৰ ওচৰত যিবিলাক মানুহ আছে তেখেতে মানে ইমান ফুটবল খেলোতে ভাল নাপায় আৰু ত সেইখিনি ফুটবল খেলাটো ইমান উ হোৱা নাই, তথাপি ক্ৰিকেট খেলাটো বেছি হৈছে আৰু। তাৰ মই এতিয়া টিচিঙো কৰো ন, টিউচন-টিউচন কৰো আৰু টিউচন কৰা ল'ৰা ছোৱালী সতৰ লগত মানে মই ক্ৰিকেটবিলাক খেলোঁ আৰু তেনেকুৱাকে মোৰ
তুমি, অ, বহুত দিনৰ মূৰত কথা পাতিলো ভাল লাগিল। তুমি ভ্ৰমণ কৰি ভাল পোৱা নে?
ভ্ৰমণৰ কথা ক'লে মই পাও, মই বিশেষকৈ সাগৰৰ আৰু পাহাৰতকৈ মই সাগৰ বেছি ভাল লাগে। তুমি যদি কব বিছৰা আৰু সাগৰতো ভাল লাগে মোৰ। সাগৰত মই গৈছিলো ৰবা মই মুম্বাইলৈকে গৈছিলো, তাৰপিছত কলিকতালৈকে গৈছিলো মুম্বাইত তোমাৰ এৰেবিয়ান সাগৰলৈকে গৈছিলোঁ তাৰপিছত তোমাৰ আহ কলিকতাত তোমাৰ চাগে হেৰিলৈকে গৈছিলো বংগোপ সাগৰলৈকে গৈছিলো সেইখিনি মই মোটামুটি পাঁচ ছয় দিন মান থাকিলো থাকোতে মোৰ ভালে লাগিল বস্তু কিনে চাই কিনে তাৰে বহুত আৰু বিশেষ-বিশেষ বেলেগ বস্তু চাবলগীয়া আছে৷ আৰু মই পাহাৰতো গৈছিলো তোমাৰ পাহাৰত গল মই দাৰ্জিলিঙলৈ গৈছিলো মই৷ পাহাৰত ট্ৰেকিং কৰিবলৈ ইমান সুন্দৰ দৃশ্য ন চাই বহুত মনটো উৎফুল্লিত হৈ যায় ভাল লাগে আৰু মনোৰম দৃশ্যবোৰ৷
মই পাহাৰ আৰু পাহাৰটো বেছি ভাল পাওঁ মানে তুমি যেনেকে কৈছা সাগৰ ভাল পোৱা মই-মই পাহাৰ আৰু প্ৰাকৃতিক ঠাইতো বেছি ভাল পাওঁ৷ তুমি অসমত অসমৰ কি-কি ঠাই চাইছা?
মই অসমৰ ক'ব গ'লে শিৱসাগৰলৈ-শিৱসাগৰলৈ গৈছিলো শিৱসাগৰত তোমাৰ শিৱদৌল শিৱ মন্দিৰ বিলাক এইখিনি আছে ন
হয়-হয় মইও গৈছো মইো গৈছো পিছে শিৱসাগৰলৈ শিৱসাগৰ গৈছো কাজিৰঙা গৈছো মাজুলী গৈছোঁ৷ তাৰেপৰা, মানে, বহুত ভাল লাগিছে আৰু গৈ তাত। ইমান, মাজুলীৰ ইমান ধুনীয়া, প্ৰকৃতিক পৰিৱেশ! ইমান, বহুত ভাল লাগে! আৰু দ্বীপ দ্বীপ আছে, ন'।
উম!
বহুত ভাল লাগে! আৰু তোমাৰ
আৰু কি কোৱা? মাততো আহা নাই তোমাৰ, কি হ'ল আকৌ? কিবা অসুবিধা হ'ল নেকি? শুনা পাইছেনে মোৰ মাতটো? হেল্ল'! মই কিন্তু, শুনা পোৱা নাই, কিন্তু। তুমি শুনা পাই আছা নে মোৰ মাতটো? মই শুনা পোৱা নাই। হেল্ল'?